হেল্ল'
অ কি কৰিছা
মই আছো এনেই তুমি অ মই শুনিছো তুমি শুনিছানে
অ শুনিছো শুনিছো আছো এনে ৰবা বাকী
উম
বাকী কি কৰিছা
মই আছো বাৰু এনেই ভাল তোমাৰ ভালনে
অ ভাল ভাল ঘৰত ভালনে
অ ভাল ভাল
আতছা এনে ব্যস্ত নেকি বাৰু তুমি এ তোমাৰ লগত এটা আলোচনা বিশেষ আলোচনা এটা কৰো বোলো
অ অ কোৱা
এ মানে আ নামঘৰৰ ভূমিকা সম্পৰ্কে তোমাৰ লগত অলপ আলোচনা কৰো
অ আতছা
অ প্ৰথমে কোৱাচোন তুমি নামঘৰ বুলিলে কি বুজা
নামঘৰ হৈছে আমাৰ অসমীয়া সমাজৰ ধৰ্মীয় সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ মানে কেন্দ্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাদেৱ কাৰণ মানে নাম ধৰ্ম প্ৰচাৰৰ বাবে নামঘৰ প্ৰতিষ্ঠাৰ ধাৰণা আগবঢ়া মানে আগবঢ়াইছিল
আচ্ছা আচ্ছা ঠিক কৈছা এনে তোমাৰ মতে নামঘৰৰ মূল উদ্দেশ্যটো কিনো
ঈশ্বৰৰ নাম প্ৰশংসা ভক্তি সাধনা সমাজত এ ঐক্য স্থাপন আৰু নৈতিক মূল্যবোধ অ গঢ়ি তোলাই নামঘৰ মূল উদ্দেশ্য বুলি মই ভাবো
আচ্ছা আচ্ছা ঠিক কৈছা বাৰু এইটো মইয়ো ভাবো আৰু এনে নামঘৰত কেৱল ধৰ্মীয় কামতেই নামঘৰ ব্যৱহাৰ হয় নেকি বাৰু নে বেলেগ কামতো হয়
নাই নাই নহয় নামঘৰ সমাজৰ সকলো লোকৰ মিলনস্থলী ইয়াত সভা আলোচনা সাংস্কৃতিক অনুষ্ঠান ভাওনা বৰগীত কীৰ্ত্তন আদি অ মানে অনুষ্ঠিত হয়
উম উম উম হয় বাৰু ধৰা কিছুমান মানুহৰ কিবা হলেও তাতে আলোচনা কৰা হয় ন
হয়
এনে সমাজত নামঘৰৰ ভূমিকা কেনেকুৱা বুলি তুমি ভাবা
নানঘৰৰ সমাজত অ অ ভাতৃবোধ সহযোগিতা শৃংখলা আৰু এ ঐক্য বৃদ্ধি কৰে গাঁৱৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত নামঘৰতে লোৱা হয় আমাৰ ইয়াতো মানে তেনেকুৱাই হয় বাৰু
আচ্ছা আহ এনে আ তাতে সা সাংস্কৃতিক সংৰক্ষণত নামঘৰৰ কিবা ভূমিকা আছেনে
অ আছে অসমীয়া ভাষা সাহিত্য ভাওনা বৰগীত সত্ৰীয়া সাংস্কৃতি আৰু লোক ঐতিহাসিক সংৰক্ষণ নামঘৰৰ আবেদন অতুলনীয়
আচ্ছা আৰু উম ক'ব গ'লে কিবা আ নতুন প্ৰজন্মৰ বাবে মানে আমাৰ যোনবোৰ নতুন প্ৰজন্ম সেইবোৰত তেওঁলোকৰ বাবে নামঘৰ কিয় প্ৰয়োজনীয় মানে তেওঁলোকৰ বাবেতো প্ৰয়োজনীয় বুলিও মই ভাবো ত তেওঁলোকৰ বাবে কিয় প্ৰয়োজনীয় এইটো
উম এতিয়া ছা নতুন প্ৰজন্মৰ নামঘৰ জৰিয়তে নিজৰ সাংস্কৃতিক ঐতিহাসিক শিষ্টাচাৰ আৰু নৈতিক শিক্ষাৰ বিষয়ে জানিব পাৰো পাৰে কাৰণ চোৱা আজিকালি নতুন প্ৰজন্মৰ কি হৈছে তুমি নিজেও দেখিছা চাগে মোবাইলটোৰ বাহিৰে আৰু কিবা বেয়া যদি বেয়া কাম আছে সেইবিলাক কৰি থাকে হম ত' তাৰ সেইবিলাক কৰাতকৈ সেইবিলাক কৰাতকৈ আৰু নামঘৰ মানে নতুন প্ৰজন্ম কলোৱে সাংস্কৃতিক ঐতিহাসিক শিকষ্টাচাৰ শিকাব নামঘৰত কি কি হয় সিহঁতে দেখিব পাৰিব যে অ এনেকুৱা সে আৰু
সেইটোয়ে ন তেওঁলোকে আমাৰ যোনবোৰ নতুন প্ৰজন্ম তেওঁলোকে অলপ আ সংস্কৃতিৰ বিষয়ে জানিব পাৰিব আৰু ধৰা তেনেকুৱা ধৰণৰ যাতে পিছলৈ এইবোৰ সংৰক্ষন হৈ থাকক কাৰণ যদি তেওঁলোক এতিয়াৰ পৰাই এইবোৰ নিশিকে তেন্তেতো সেইটো পিছলে সংৰক্ষণ হোৱাৰ অলপ দিগদাৰ হৈ পৰিব নহয় নে
উম না
এনে উম উৎসৱৰ সময়ত বাৰু নামঘৰত কি কি হয় নো
যোৱা জন্ম উৎসৱ ৰাস দৌল উৎসৱ নাম প্ৰসংগা ভাওনা আৰু আ সমহীয়া প্ৰাৰ্থনা অনুষ্ঠিত হয় আমাৰ ইয়াত এ হেৰি পাতা হয় জেঠুৱা নাম জেঠুৱা নাম শুনিছানে
উম উম শুনিছো
উম সকলোৱে লগ লাগি নাম কীৰ্তন কৰে তাৰ পিছত চাৰি পাঁচ দিনৰ পিছত আকৌ গোটেই গাঁৱৰ মানুহখিনি লগ লাগি উম উম ৰাতি ৰাতি আ কীৰ্তন কৰি ঘূৰিবোৰে তাৰ পিছত সেনেকেই আ পাঁচ দিনমান যোৱাৰ পিছত সকলো লোক মিলি আমাৰ গাঁৱৰ মানুহখিনি মিলি কৰি ডাঙৰকে এখন উম আ আয়োজিত কৰে যে এখন মানে সভাত নিচিনাকে ভাল হওঁক তাত তেনেকুৱাই আৰু
আচ্ছা এনে ভাদ মহীয়া নামো পাতে চাগে ন তোমালোকৰ তাত
অ অ অ অ
আচ্ছা বাকী এনে ৰাস চাস বা ভাওনা পাতিলে তুমি চাবলে যোৱা নে নাই
অ' যাওঁ যাওঁ, এ সকলোৱে চাব যাওঁ। আমাৰ ইয়াত বাৰু ভাওঁনাটো ইমান নচলে।
উম আচ্ছা আচ্ছা। তোমালোকৰ এইফালে ৰাসটো পুতলা ৰাসে হয় ন'?
নহয় নহয়, মানে পুতলা আমাৰ মানুহে নকৰে মানে আমাৰ জাছ আ, হেৰিটো দিয়ে আৰু আ
এ, কি আকৃত, অ' মূর্তি, মূর্তি, মূর্তি, অ'।
আচ্ছা অ', অ' পুতলা ৰাসটো ইফালে বেলেগ ফালে হয়, তোমালোকৰ ফালে মূৰ্তি ৰাস হয় ন'?
উ, উ, উ।
আচ্ছা, তুমি এনে কোৱাচোন মানুহে বাৰু নামঘৰলৈ কিয় যায়?
সেইটোতো চবেই জানে, অধ্যায়ন, অধ্যায়ামিক আ অধ্যায়াত্মিক আ, শান্তি লাভ কৰিবলৈ। সমহীয়াকৈ প্ৰাৰ্থনা কৰিবলৈ আৰু সমাজৰ লগত সম্পৰ্ক যি কৰিবলৈ। আৰু কিছুমানৰ বহুত আশা থাকে যে মই এই মন্দিৰটোত এনেকুৱা এনেকে হেৰি কৰিম, কিছুমান শৈ শৈ শৈ থৈ দিয়ে যে আ, এ, মই এই এইবাৰ এইখিনি দান কৰিম, এইখিনি কিবা কৰিম। সেইবিলাকৰ কাৰণেও যায় আৰু নিজৰ স্বাস্থ্যটো যাতে ভালে থাকে আৰু মনটোও ভাল লাগে মন্দিৰত গ'লে হয়নে?
উম, হয় বাৰু দিয়া। মানে সকলোবোৰ যাতে ঠিকে থাকে সেইবোৰ আ, মানে সেইবোৰ আশা লৈও প্ৰাৰ্থনা কৰি উ সেইটো আৰু এনে বাৰু আজিৰ যুগতো নামঘৰৰ গুৰুত্ব আছেনে বাৰু তুমি কি ভাবা?
অ', অ' আছে, কিয় নহ'ব। আ, আধুনিক যুগত নামঘৰে সমাজক একত্ৰিত কৰি ৰাখে আৰু মানুহক আ, নৈতিক জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে। হয় নে নহয় কাৰণ আজি যেতিয়া যদি নামঘৰ যদি নাথাকিল হয় আমাৰ সভা, সেই গাঁওখনৰ মিল বা আদি আৰু এইবিলাক ক'ত হ'লে হয়, নহ'লে নহয়।
টো হয় বাৰু তুমি ঠিকে কৈছা, আৰু উম আৰু ক'ব গ'লে নামঘৰটো কেতিয়াও মানে এটা মানে নামঘৰটো নামঘৰৰ বিষয়টো সদায় গুৰুত্বপূৰ্ণই হৈ থাকিব বুলি মই ভাব বো আগলৈও।
এ, হয় হয়।
বাৰু কোৱাচোন তুমি নামঘৰৰ সংৰক্ষনৰৰ বাবে আমি কিবা কৰিব পাৰোঁ নাই?
অ', অ' নিশ্চয় আমি কৰিব পাৰোঁ, সকলো আমি গাঁওৰ মানুহ লগ লাগি নামঘৰ পৰিষ্কাৰ ৰাখিব লাগে। আমি সেইখিনি কৰিব পাৰোঁ, ইয়াৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে। সকলো আৰু নতুন প্ৰজন্মক নামঘৰৰ গুৰুত্বৰ বিষয়ে সচে তন কৰিব লাগে, যাতে নতুন নতুন প্ৰজন্মই যাতে গম পায় সেইখিনি কৰিলে আমাৰ এইখিনি, চোৱা জেনেৰেশ্যন যেনে প্ৰজন্মৰ পিছত প্ৰজন্ম যাব, আমাৰ এইটো যোনটো এতিয়া প্ৰজন্ম চলি আছে তাৰ আমাৰ যোনটো তলৰ প্ৰজন্ম সিহঁতক আমি শিকাব লাগিব যে আমি কি কৰি আছোঁ। সেইখিনি কম যাতে আমি যাতে অলপমান বয়স যাতে বুঢ়া হোৱাৰ পিছত যাতে সিহতে যতে বুজি পাই অ এইখিনি কাম আমাৰ ইহঁতে পোৱাটো উচিত এতিয়া আমি কৰিম, তেনেকেই মানে সেইখিনি সেনেকে কৰিব লাগিব
সেইটো হয় বাৰু ধৰা যদি আমি এতিয়া যদি আমিও এটা মানে আমিও সংৰক্ষণ কৰাত সহায় কৰিব লাগে যদি আমিও ন কৰোঁ তেতিয়া আমাৰ পিছৰ প্ৰজন্ম বোৰেও কেনেকে কৰিব হয় নাই ত' আমিও এইবিলাকত আমিও সংৰক্ষন কৰাটো উচিত আৰু
উম
ক'ব গলেতো নামঘৰত সদায় পৰি পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবই লাগে ধৰা তেতিয়াহে মানে নামঘৰ এটা ভাল থাকিব
শুনিছোঁ এ একদম আৰু উম কোৱা
আৰু এনে নামঘৰত বাৰু কেনেধৰণৰ সাজ- পোছাক পিন্ধি যাব লাগে বাৰু তোমাৰ মতে?
নাম ঘৰত সাজ-পোছাক মহিলা মানুহৰ কাৰণে মেখেলা-চাদৰ বগা আৰু পুৰুষৰ কাৰণে হ'ল ধুতি, কুুৰ্তা বা গেঞ্জি কাৰণ আমাৰ অসমীয়া সমাজৰে এইখিনি আমাৰ হ'ল এই জাতীয় পোচাক বুলিয়ে ক'ব লাগিব মন্দিৰত
অ সেইটোৱে নামঘৰৰ আজিৰ আলোচনাৰ পৰা মই বহুত কথা কিন্তু শিকিব পালো তোমাৰ পৰা দেই
ঠিকেই আছে দে।
আৰু সেয়াই ঠিকে আছে দিয়া পিছ উম ঠিকে আছে দিয়া তেন্তে পিছত বেলেগে এদিন কথা পাতিম।